হেল্ল'
কোৱা
দাদা আপুনি ক'ত আছিলেনো
ইফালে ওলাই আহছিলো ৰবা কোৱাচোন।
অ আপ্ বাইদেউ আপোনাৰ অ আপুনি কিবা অৰ্ডাৰ দিছিলে নেকি?
মোৰ অৰ্ডাৰ নাই নাই দিয়াতো কিয় অৰ্ডাৰ আহিছিল নেকি
মানে মোৰ লগৰ এটা মানে এনেকুৱা অৰ্ডাৰ কাম কৰি আছে মানে মোক সি ক'লে আপোনাৰ নামটো আপুনি কিবা অৰ্ডাৰ দিছে নেকি, মাকে সুধ কিবা অৰ্ডাৰ দিছিল নেকি আপুনি?
মইতো অৰ্ডাৰ সেনেকা দিয়া নাই বাৰু, কি কিবা কি আহিছে অৰ্ডাৰ?
অৰ্ডাৰটো হেৰি আহিছিল মিক্স ফ্ৰুড এটা আহিছিল।
হে কি কৈছে?
মিক্স ফুট মিক্স ফুইট
অ অ এতিয়া মই দিছো যদিও গম পোৱা নাই বাৰু
নহয় নহয়, মানে নহ নহয়, পইচাটো মান আপোনালোক দেখিলো যে মই আপানাক সেইকাৰণে ফোন কৰিলোঁ আপোনালোক বেলেগৰো থাকিব পাৰে ন এনেকুৱা নাম।
অ অঁ সেইকাৰণে আৰুও এতিয়া এতিয়া তুমি আমাৰ ঘৰ চিনি পোৱা ন নাই লগৰজনে আমাৰ ঘৰ চিনি পাই
এই তোমাৰ না নাপায় মই আপোনালোক লৈ যাম নি আপোনালোক স সেইফাল নহয় জানো। আমাৰ ঘৰৰ পৰা অলপ অলপ অ চিধা গৈ বেকাৰ গৈ যে এটা চুকীয়া ৰাস্তা এটা আছে দীঘল। ফালে সোমায় যাব নালাগে জানো লাষ্টৰ ঘৰ আপোনাৰ আপোনাৰ ঘৰ আপোনাৰ এই আপোনাৰ ঘৰ উচৰ ৰাস্তাটোত ডাঙৰ চখ এটা নাই, চকটোৰ পৰা চিধা সোমাই যাম ন।
চিধা সোমাই আহিবা, চিধা সোমাই আহিবা
মানে আপোন ঘৰলৈ যাম মানে পাৰ্চেল যদি আপোনাৰ নহয় ৰিটাৰ্ণ হৈ যাব মানে যদি আপোনাৰ হয় আপুনি ৰাখি থৈ দিব আৰু
উম উম উম সেইটো হ'ব বাৰু।
নাই বস্তু ইমান দাম নহয় বস্তুতো এ ডেৰশ না দুশ টকা মানে ভাল অফাৰ পাইছে আৰু
মই মানে মোৰ ঘৰৰ মানুহক কোনোবা দিব পাৰিছিলে মোৰ একাউণ্টৰ পৰা দিলে। চাগে মই গম পোৱা নাছিলোঁ বাৰু কথাটো।
একো নাই খালি আপুনি যদি হয় ৰাখি থৈ দিব আৰু বস্তুটো ভাল হব ৰাখি থলে।
উম, হয় বাৰু ভাল পিছে তোমাৰ এতিয়া তোমাৰ তুমি তুমি কোন তাৰ লগৰ ন তোমাৰ। তুমি কি এনেকা হেৰি কৰা নেকি।
মানে মই কেইদিনান কৰি ওলাই দিলোঁ যে। সি মোক আহে ফোন কৰিলে ফোন কৰি কৈছে তোৰ এনেকুৱা লগৰ এটা তোৰ মানে ম মইতো তোমালোকত কথা পাতি থকা দেখে ন। ই মোক ফোন কৰি কলে যে তেনে নাম এটা মই চুৱ ৰ পাছত মই ফোন এটা মাৰি সুধো
উম উম।
যদি যদি তোমাৰ নহয়ও তুমি ৰাখি থৈ দিব পাৰা। কেছ নাই, মানে এইটো লাষ্ট অৰ্ডাৰ তাৰ।
অ'। অঁ হ'ব ৰাখি দিম দিয়া মই, পইচা পইচাটো আমাৰ ঘৰৰ পৰা লৈ সি ৰাখি দিব পাৰিব মই ঘৰত নাচো মানে, মই অলপ ওলাই আহিছোঁ যে।
হয়-হয় মানে তুমি অৰ্ডাৰটো বৰ কমত পাই আছা।
উ, কিমান মানত পাই আছো।
তুমি এতিয়াটো তোমাৰ ওৱান ফৰ্টি ফাইভ দেখাই আছে তুমি চাগত ডেলিভাৰী চাৰ্জ মিলাই তুমি যেতিয়া তুমি ওৱান মেলা দিব লাগিব।
অ, হয় নেকি? তোমাৰ এতিয়া তোমাৰ তুমি কি কৰি আছা।
মই মানে অকৌ এই কাম বজাৰ ওলাই গৈছিলো অলপ বস্তুমান ঘৰ অলপ শাক-পাচলি আনিব আছিলে।
অ অ মোৰ এনেকা মানে তোমাৰ- তোমাৰ এনেকা মানে কাজু, খিচমিচ এইবিলাক মানে তোমাৰ সেইবিলাকৰ দোকান আছে বাৰু মোৰ মানে মই সেইকাৰণে সেয়ে সেইকাৰণে চাগে ভাইটিয়ে ভাইটিয়ে বা ভণ্টিয়ে দিলে চাগে মোৰ।
অ' হ'ব পাৰে মানে, মানে মই দেখিলো যে একো ৰাখিব দিব বাৰু এতিয়া বৰ্তমান মই মই, অ অনলাইন জব এটা কৰি আছিলো। মানে এনেকুৱা ধৰ এই মানে তো কিবা ডকুমেণ্ট চকুমেণ্ট চাব লাগে।
অ'-অ'।
তেনে
মোৰ যদি তোমাৰ মোৰ দোকানত যদি কৰিব পৰা কৰিব বিচাৰিবা কৰিব বিচাৰিছা পাৰিবা কৰিবলৈ।
অ মানে কওকচোন কেনেকুৱা? পাৰ্টনাৰশ্বিপত কৰিবলৈ এনেই মত
পাৰ্টনাৰশ্বিপত নালাগে বাৰু মোৰ দোকানটো খোলাই আছে বাৰু। মানে তুমি হেৰি নিচিনা কৰিলে মোৰ মানে দোকানত তোমাৰ চেলচ, চেলচমেনৰ কাৰণে এটা মানে ভেকেঞ্চি খালি আছিলে মানে তোমাৰ ড্ৰাইভ ফুডছৰ কাৰণে তোমাৰ এটা বিভাগ খালে খালী আছিল ন' তোমাৰ তাত মানে কিচমিচ, কাজু তোমাৰ তাৰপিছতে আকৌ খেজুৰ, শুকান খেজুৰ তাৰপিছত তোমাৰ মগজ এইবিলাক চব মানে থাকে তাত সেইটো বিয়ৰত মানে মোৰ হ'লচেল ৰেটত মান হলচেল টত দিওঁ আৰু মই দোকান দোকানত।
অ' উ ঠিকে আছে বাৰু কাম এটা মই বিচাৰিছিলো এতিয়া মই কেতিয়া যাব লাগিব কওঁকচোন।
তুমি মোক অ' তুমি এটা পৰীক্ষা দিব লাগিব মানে ভাইভা নিচিনা। নে পৰীক্ষা এটা থাকিব লাগিব। পাচ নম্বৰ হ'ব তোমাৰ সেইটো তুমি মানে তোমাৰ অলপ মানে তোমাৰ সেইবিলাকৰ ওপৰতে সুধিম কেনেকে কেনেক
হয়, হয় এটা কথা এটা কথা সুধো আপোনাক আপুনি অকমান মোক অকণ মোক অলপ বুজাই দিবি পাৰিব নেকি ভাই ভাইটো কেনেকে হ'ল মানে অকন মই কিবা শিক্ষা ল'ব লাগিব না এতিয়া।
অ' ভাইভাইটো মানে এনেকুৱা হ'ব তোমাৰ মানে তোমাৰ প্ৰথমতে তুমি যাবা, ৰাতি তুমি দহ বাজি বা দহ বাজি মানত পাই যাব, আকৌ দহটা বা দহ তাত বিশ পোন্ধৰ মানত পায় যাবা গৈ। উম, উম। সেইখিনি পাই যাবগৈ। তাৰপিছত মোৰ তোমাৰ মোৰ তাত তাত মানে কৰ্মচাৰিৰ থাকিব। সেই কৰ্মচাৰিৰ মোৰ নামটো কৈ দিবা তুমি উম, তাত কোৱা পিছত তোমাৰ হেৰি হ'ব এয়ে তোমাক কেমেৰাত বহাব এটাৰুমত বহাই দিব, তাতে বহাৰ পিছত মই তোমাক মাতি টিম নহয় মোৰ কৰ্মচাৰী এজনে সুধি দিব তোমাক ইণ্টাৰভিউটো লৈ ল'ব।
হয়।
যোন মানত আছে। এনে প্ৰশ্নবিলাক এনেকৈ সুধিব তোমাৰ এ তোমাৰ খেজুৰতটো খেজুৰতটো মানে কিমান ধৰ কিমান প্ৰকাৰৰ খেজুৰ থাকে, খিচমিচ কিমান প্ৰকাৰৰ থাকে, কাজু কিমান প্ৰকাৰৰ থাকে।
মই আপোন কথা কওঁ মানে মোক এটা এটা বস্তু চ'ব ডিটেইলছ সুধিব ন
অ' অ' চ'ব ডিটেইলছ সুধিব তোমাৰ যিমান ফুট আ
অ' মানে তোৰ এ তোৰ মানে তোৰ এইটো ভাই ভাতটো মানে কিবা নম্বৰৰ ওপৰত যাব নে জাষ্ট
আহানাই এনেই এনেই তোমাৰ তাৰমানে মানে কিমান বুজি পইচা কিমান জানা এইবিলাকো সুধে।
হয়, অ' অ' এনে এই এতিয়া ভাইভাইটো কেতিয়া মোক কালি দিম নে এনে পৰহি দিব লাগিব লাগিব।
তুমি কাইলৈ আহিবা, কাইলৈ কাইলে কম হৈ যাব তোমাৰ কাম, অ পৰহিপা তুমি, পৰহিপা তুমি, তুমি পৰহিপা তুমি আ আহিবই পাৰিবা তুমি, দোকানলৈ
মানে কথাটো কি জানা, মই এতিয়া চেলচ মেন থাকিম না, অকণ মানে ভয় লাগে, খালি অলপ, মানে আক অকণমান যদি মানে সন্দেহটো
নাই, নাই, নাই। আমাৰ, আমাৰ, আমাৰ চব পইচা ল পইচা লোৱা ধোৱা চব সেইবিলাক সেইবিলাক তোমাৰ ওচ বেলেগ হে হ'ব। তুমি মানে থাকিবা ন, মানুহক তুমি দেখাই দিলেই হ'ল এই ফোইতচটো এইটো, এইটো হয়, ডাই ফুইটচ টো এইটো হয়, কাজু এইটো বিভাগ ইয়াত আছে, এইটো বিভাগ তাত আছে, সেনেকে গৈ গৈ তুমি মানুহবিলাক আহিলে দেখা খাই দিলেই হ'ল। কাৰণ আমাৰ মানে তোমাৰ উম, কেমেৰা চেমেৰা চব লগোৱা আছে। আমাৰ মানে আমাৰ দোকানৰ পৰা মানে বহুত সৰু সৰু দোকানলৈ যায় ন এইবিলাক বচ তু। সেইকাৰণে মানে তুমি বস্তুবিলাক তোমাৰ কুইন্টেলতো আহে কিছুমান বস্তু, এক কুইণ্টেল, দুই কু
গম পাইছোঁ, মানে কথাটো কি জানে, আজিকালি মানে দোকান এখ খন খোলা মানে বহুত কেমেৰা থাকিবই লাগে।
অ', থাকে, থাকে। আমাৰ, আমাৰ, আমাৰতো তোমাৰ এ টুৱেণ্টি ফ'ৰ প্লাছ টুৱেণ্টি ফ'ৰ ইণ্টু চেভেন কেমেৰা লাগিয়ে থাকে এনিটাইম, অ' অ, অ, কওকচোন কওক
মানে মোৰ দৰমহাটো কেনেকুৱা, উইকলি চিষ্টেম হ'ব নে মান্থলি হ'ব
তুমি, তুমি, তুমি দিনে দিনে দিন হাজিৰাও নিচিনাকেও ল'ব পৰা তুমি
হয়, এনে আপুনি মোক মাহত কিমান দিম বুলি ভাবিছে?
মাহত তোমাৰ পোন পোন্ধৰ হাজাৰ দিম, পোন্ধৰ হাজাৰ।
পোন্ধৰ হাজাৰ দিব ন, কিবা, কিবা এটা কম কিবা এটা বেছি হ'ব নেকি অলপ?
সেইটো বেছি তোমাৰ মানে তই প্ৰথমতে মই তোমাক প্ৰথম মাহটো কাম চাই ল'ম কেনেকুৱা হ'ব তাৰপিছত মৰা মই বঢ়াই দিম পইচাটো। অ সেইটো হ'ব তোমাৰ তোমাৰ অভিজ্ঞতাটো কিমান আছে তোমাৰ সেইবিলাক। কামত তেতিয়াহে হ'ব এনেও বাঢ়িব তুমি যদি ত তাতে কৰিম বুলি ভাবা সাত বছৰ দহ বছৰ মান।
আপুনি বেয়া নাপায় আজি।
উম সুধকচোন।
মানে আমাৰ মোৰ লগৰ খিনি মানে মোৰ মানে মোৰ লগৰত মানে আহে দোকানৰ ওচৰত আহে একতো প্ৰব্লেম নাই ন।
নাই নাই সেইবিলাক প্ৰব্লেম নাই কাৰণ তুমি তাত মাত্ৰ ভিতৰত সোমাব নোৱাৰিবা কিন্তু, বাহিৰত থাকিব লাগিব বাহিৰত তুমি কথা চাটা পাকা কৰি মানে তোমাৰ লা তোমাৰ এতিয়া খোৱা সময় দিম দুপৰীয়া। আহাৰৰ সময় তেতিয়া তুমি কথাটো পাতি পাৰিবা উম উম,
ঠিকে আছে বাৰু মানে মই তাৰ পিছত দোকানৰ আছে আমাৰ লৰাটো থাকিব ন মানে মানুহ আহিব কাৰণে এ যদি ভাল আমি যদি কেম চেম খুলিলো খুলিব দিব পাৰিলে ভাল আছিল এতিয়া আৰ মানুহ বেছি আহিব যেতিয়া আপুনি কে কেন এখন যোগাৰ কৰি দিয়ক তেতিয়া লগৰ কেইটা আহিব লগৰ থাকিলে মানুহ খিনি আহিব তেতিয়া হ এটা বেচিও চেল যাব
বুজা নাই মানে তোমাৰ এইটো মানে বস্তুটো মানে কণ্ডিচনটো বেয়া হৈ যায় মানে মানুবিলাক মানে আহিলে তোমাৰ মানে এইবিলাক দেখিলে কিছুমানে তোমাৰ তাতে গুটখা চুটখাই দিব সেইবিলাক মানে ভাল নাপাওঁ মানে
উম বুজিছো বুজিছো
উম উম সেইটো মানে সেইটো বস্তু কৰিব নোৱাৰিম মানে মই হা
অ হব একো নাই মই মানে কথাটোকে
মই মানে তোমাৰ মই মানে তোমাৰ গোটেই এ এইয়াত তো মানে চাৰিওফালে মানে মই ভাল গছ চচ পুলি চুলি লগাই থইছো ন সেই বিলাকত গুটখা পিক চিক পৰে তেতিয়া বেয়া হয় যাব
অ কথা কথাটো হয় বাৰু গেম এ কেম খেলিলে গুটখা খাই পিক খোৱা পিতটো হয়ে আৰু
উম উম আৰু মানে সেইটো মানে সেই গ্ৰাহকবিলাকো বেয়া পাব আহিলে আকৌ কমি যাব পাৰে ন কাষ্টমাৰ সেইকাৰণে মানে কৈছো মই তোমাক
এ কেমটো নালাগে দিয়ক মানে অলপ টাইম মই থাকি দিম আৰু লগৰ চগৰ লগত এটা দুটা কথা পাতিব পাৰিম নহয়
অ সেনকে পাৰিব সেনেকে অ সেনেকে প মই একো আপত্তি নাই মাত্ৰ নিজৰ নিজৰ কাম কামটো নিজৰ টাইমত কৰি উম-উম তোমাৰ আৰু ডিউতি টো হব তোমাৰ আঠ ঘন্টা ডিউটি হব। ৰাতিপুৱা তুমি এ অ ৰাতিপুৱা তুমি দহ নটা বজাত পাই যাবাহি কাৰণ দোকানৰ দোকান দোকান মই খোলো সাতটা বজাতে পূজা পূজা অৰ্চনা কৰি তাৰ পিছত তোমাৰ মই দোকান নটা বজাৰ পৰা ষ্টাৰ্ট কৰি দিওঁ মানুহ গ্ৰাহক আহে আৰু দছ মানৰ পৰা তুমি নটা বজাৰ পৰা তোমাৰ সাত তা আঠটালে কৰিব পাৰিবা সাতটা আঠটা লৈকে থাকিব লাগিব উম কি তোমাৰ বা মানে তোমাৰ মটৰ চাইকেল কিবা আছে নিকি ম
মানে সেইটো কথা শুনিছো আপুনি মোক এখন পাৰিলে আপোনাৰ আপোনাৰ বাইক স্কুটী দুইখন আছে ন আপুনি মোক স্কুটীখন দিব নে মানে মোৰ অহা সহতে কৰিব অকৌ। দিগদাৰ হব আপোনালোক ঘৰ পৰা
উম একো নাই দি দিম বাৰু উপায় নাই তুমি তেলৰ খৰচ টো উলিয়াই ল'বা স্কুটীখন মই তোমাক যিমানে কাম কৰা হেতু দিম
অ তেলৰ খৰছ টো মই নিজেই ওলাম বেছি তেল নুপুৰে নহয় আপহেডখলে কিমান মিনিমাম পঞ্চাছ ত আপোনাৰ খাব চাগে
উম উম প্ৰথম মাহ টো বাৰু প্ৰথম মাহটো তোমাক মই এটা গিফ্ট হিচাপে তোমাক মই গোটেই তেলৰ টেংকিটো ফুল কৰি দিম বাৰু সেইটো
অ
সেই তুমি চিন্তা কৰিব নালাগে প্ৰথম মাহটো যিমান দিন চলোৱা তুমি চলাবা মাত্র সেইখন স্কুটি মানে তুমি যলৈ তলৈ লৈ যাব অ নোৱাৰিবা অলপ অকল কামলে আৰু তোমাৰ ঘৰতে কিবা লাগতিয়াল বস্তু
উহ মানে মই স্কুটীখন ক'ত দিব লাগিব জানা মোৰ মানে এতিয়া এ মোৰ মানে দেতাহত দেতা মা হত ৰ আৰু অলপ মানে দুটামান বজালে থাকে ন এই কেতিয়াবা এটা ফটক কৰি কিবা এটা শাক পাচলি
উম তেতিয়া পাইবা আনিব পাৰিবা তোমাৰ এনে দাঙ গাড়ী চলোৱা গাড়ী চলোৱাৰ পা--পাঅ পাঅ হেই আছে নাই তোমাৰ লাইচেঞ্চ আছে নাই
লাইচেঞ্চখন আছে বাৰু
আছে ন এল এম বি ন উম উম তে ঠিকে আছে বাৰু গাড়ীখন দি ব
অ অ মানে মই সেইটো বিচাৰো কাৰণ দুটা হলে মানে দিগ দিবলে দিগদাৰ হয় যে
উম উম সেইটো হ'ব বাৰু দি দিম মই তোমাক গাড়ী কিন্তু তুমি গাড়ীখন মাত্ৰ ভালকৈ চলালে হ'ল
অ ঠিক আছে মানে মোৰ স্কুটিখন অকল মানে কামৰ কাৰণে ব্যৱহাৰ কৰিম এনে ক'তো মই ঘূৰি ফুৰি নুফুৰো বাৰু
উম নাই নাই সেইবিলাক গম পাইছো বাৰু মই তুমি আহাচোন কাইলে কেনেকুৱা হয় কথাবিলাক গম পাম মই বুজিম তোমাৰ পৰা
অ কাইলে মই
তুমি কাইলে আহি তুমি টেম্পুতে গুচি আহা নহ'লে অটো'তে কিবা এখনত গুচি আহা
অ মই এটা কাম কৰি আপোনালোকৰ দোকান দোকানখন কোনডোখৰত আছিলে
মোৰ দোকান খন এই আছে তোমাৰ টাউনৰ চাৰিআলি ওচৰতে আছে তোমাৰ
উ মানে এ মোক মানে এটা কাম কৰিব মই যোৱা আগত ফোন কৰিম আপুনি মোক হোৱাটছপতে লোকেশ্যন দি দিব লোকেশ্যন মতে যাম যদি মই লোকেশ্যন মতে জেগাটো নাপাওঁ আপুনি অকনমান আগবাঢ়ি মোক লৈ যাব।
উম, উম, হ'ব -হ'ব সেইবিলাক একো চিন্তা কৰিব নালাগে বাৰু। নাই- নাই লৈ যাম, লৈ যাম, মোৰ কাষ্টমাৰ মই তোমাৰ গ্ৰাহক মানে গ্ৰাহক মান মোৰ ভাল ভাল গ্ৰাহক কিছুমান আছে তাৰ তেওঁকে এজন পঠাই দিম
অ অ ঠিক আছে খালি আপুনি মোক এটা কাম কৰিব, মানে ফোন এটা কৰি দিব তাৰ মানে মই গ্ৰাহক টো চিন নাপাম নতুন যে
উম, উম, নাই -নাই ফোন চুন কৰি দিম দিয়ক মই আপোনাক আপোনি চাই আছে
অ মানে ফোন এটা কৰি এতিয়া, আপুনি আজৰি মইও আজৰি হৈ থাকিব
উম, উম একো নাই, একো নাই, তুমি এতিয়া তুমি মই তোমাৰ কথা ভাল -ভাল বুলিয়ে ভাবিছো তোমাক
হয় নাই নাই নাই ন গোটেই চ নাখা মানে এইবিলাক নিয়ম মখ সৰুৰ পৰাই নাই। মানে এইবিলাক ধপাত জাতীয় বস্তু মই গ্ৰহণ নকৰোঁ, কেতিয়াবা খালি কঠিন মন গলে ঠাণ্ডা চান্দা চিপছ্ টিপচ কিবা খাও আৰু
অ সেইবিলাক খাব পাৰিবা বাৰু, তোমাক -তোমাক মই আমাৰ- আমাৰ ফালৰ অ আমাৰ আহাৰটো এই আমাৰ আ হেৰিয়ে থাকিব তোমাৰ বিনামূলীয়া থাকিব সেইটো তুমি কিনি খাব নালাগে তাৰ আমাৰ ভিতৰতে মানে হে কেণ্টিন আছে, উম, আমাৰ ভিতৰতে কেণ্টিন চেণ্টিন আছে তুমি সেই তাতে খাব পাৰিবা।
কেইদিনত পইচা দিব লাগিব না
পইচা দিবালাগেইচা দিব নাগে এইটো তোম দৰমহাটে তোমাৰ হে হব কাট খাব পোন্ধৰ হাজাৰটকাৰ মানে পোৱা সেইকাৰণে তোমাক কাটি কুটি তোই পোন্ধৰ হাজাৰ বুলি কছোঁ মই
অ', মানে এফ মিলাই
উম উম উম পি এফ থাকিব তোমাৰ ইএছাই থাকিব চব
হয় হয় কিবা এনে বনাছ চনাচ পামনে চাগে মই
বনাছ চনাছ পাবা তুমি ভাল যদি কাষ্টমাৰ তুমি গ্ৰাহক আনিব পাৰা তোমাৰ ওচৰলে ভাল যদি চেল হয় তোমাৰ মোৰ দোকানৰ তেতিয়া তুমি এইটো উম পাবাই তুমি সেইটো। টো ক'ব লগা নাই কথা পাতা উম উম উম উম।
বাকী ঠিক আছে তেনে মই আপোনাক ৰাতিপুৱা যোৱ খালি ফোন এটা কৰি লম দেই। আৰু মানে কি জানে কেতিয়াবা হয়তো মই দোকানৰ পৰা জল্দি আহিবাগিব প কাৰণ মাহঁত মানে ক'বাত নিবলগীয়া হৈ থাকে তেতিয়া মই
ন একো নাই একো ন আহিবা মাত্ৰ মাত্ৰ মোক এটা তুমি কল এটা কৰি ল'বা মোক মানে ফোন এটা কৰি ল'বা তেতিয়া মই মা তেতিয়া মই তোম তাতে ধুনীয়াকৈ যাব পৰা যাবিব পাৰিম কেতিয়া মানে তোমাৰ কাম প্ৰেছাৰ থাকিলে কেতিয়াবাানে তুমি মোৰ কামটো নহ'ব ন সেইকাৰণে গৈছিলো মানু তোমাক উম উম। উম উম বত তেনেহলে দা ময়ো অলপ বিজি আছিলো মানে
বাকী অ তেনে হ'ব দিয়াক মই আপোনাক কম পিছত ফোন কৰিম আৰু কাম এটা বিজি আছিলো অ ঠিক আছে হ'ব দিয়ক